উম, ক'ত খাল হেল্ল'।
অ'।
কুৱেশ্যন পেপাৰৰ কথা কৈছিলা।
অ', নহয় মই কৈছিলো কি মানে উথনি তোমাক কৈছিলো যে হেৰি।
অ', অ', অ', অ', হ' অ', অ'। আচ্ছা, আচ্ছা, অ', সেইটো সেইটো হেৰি কৰিবা পঠাই দিবা।
অ', মই এতিয়া অ', শুনা মই এতিয়া মানে বিচাৰিম অ', ত' কোৱেশ্যন পেপাৰটো পালে মই তোমাক পঠ পঠিয়াম তাৰপিছত মানে মই তোমালে ফোন কৰিবও পাৰোঁ চ' সেইটো কথা কম বুলি কৈছিলো আকৌ মানে উম, তেতিয়া তুমি আইডিয়া অ', মেথড অলপ ভাল ন' তুমি হেল্প কৰিব পাৰিব পাৰা। উম, তাকেহে বাকী
ডিছকাছ কৰিব এই ধুনীয়া ধুনীয়া-ধুনীয়া ধুনীয়া কথা কৈছা সেইটো ডিছকাছ কৰিব পাৰিম ন'।
অ', এ হেৰি ভাইটিৰ কথা কৈছিলা যে।
অ', তাকো মই সুধিম বাৰু কেনেকুৱা কি
নাই নহয় মানে।
অ'।
সি এ-এপ্লাই কৰিলে নে কি?
এপ্লাই মানে তাৰ এক্সুয়েলি অহ এপ্লাই নাই তাৰ হেৰিটো ন'হল যে। দি এল এডটো হোৱা হ'ল মানে কমপ্লিট নহ'লগে মানে তাৰ।
অ', মানে বেক চেক
না, না ডেৰ আধা আধাতে এৰি দিলে মানে তাৰ পাৰ্চনেল প্ৰব্লেম হ'ল অলপ।
অ', অ'।
বেলেগ কাৰোবাক কথা পাতিছিলা কেলে? হেট টেৰী।
কি হ'ল?
অ, নহয় নহয় একো নহয়। শুনা আকৌ, মই ফোন মাৰিম পাছত। হ'ব এতিয়া হেৰি, কিমান সময় হ'ল? আহ অ' দুটা, তিনিটা বাজিছে আঢ়ৈটা। অ', নাই নাই, অলপ পাই অলপ, অলপ দেৰি ৰ'বা। অলপ ৰ'বা তাৰপিছত, অ' হেৰি
মানে, এই আম-চাম, আম-চাম খাইছা নে নাই?
আম, আম যে, এই লগৰ এজনীয়ে আনি দিছিলে ঘৰৰ পৰা।
অ,
এই আমাৰ যোনবোৰ হেৰি আমটো পোৱা নাই মানে এইটো টাউনত বজাৰ আমটো। খাবলৈ অলপমান ইচ্ছা আছিলে, বহুদিন খোৱা নাই। কালি নে পৰহি আনিছিলেটো।
অ,
এইবাৰ মই বহুত আম খালো দেই। এই চাগে, লাইফত ইমান বছৰ কটালো এইবছৰ হায়েছ আম খাই। খাইছোঁ চাগে। আগতে তোৰ সৰুতে মই আমে নাখাইছিলো। কিবা ফেন চলি আছে নেকি? মানে চাউণ্ড এটা আহি আছে।
হেল্ল',
গৰমৰ দিন ফেন চলিবৈ গৰমৰ দিন যে ফেন চলিছে আকৌ, গৰমৰ দিন যে ফেন চলিছে আকৌ।
অ', অ', অ', সেইটো কথা।
অ ঠিক আছে ন'হলে ন?
অ,
হ'ব দিয়া।
ঠিক আছে বাৰু বাই বাই।
বাই।
অ।
অ হ তোমাৰ তাত ফোনটো কাটিব পৰা যায় নে নাযায়?
হা? হা?
সেইফালে ফোনটো কাটিব পৰা যায় নে নাযায়? তাৰমানে কিন্তু নিটিপিবা, কিন্তু এনে মানে, অ পৰা যায় ন?
অ, এণ্ড কল বুলি আছে। অ
অ এণ্ড কল নকৰিবা আ-আৰ ইউ চিয়'ৰ ইউ ৱানট টু ডিছকানেক্ট। অ, অ ন-ন ৰবা-ৰবা এইটো সময় হ'বলে দিয়া নেকি?
ঠিক আছে।
অ সময় হ'ব লাগিব। বেলেগ কোৱা আৰু
কি কম? আৰু এতিয়াটো এ- ইয়াতে আছে ছাগে? মানে ৰুমত আছা?
অ, উম ঘৰলে পিছে কেতিয়া-কেতিয়া যাবা? এটা কমপ্লেইন আছিলে দেই মো, হেল্ল'। হেল্ল'।
অ, শুনিছো ত কোৱা?
নহয়, তুমি শুনিলে নহ'ব ন, কথা যদি পাতিছা, কথা যদি ক'ম বুলি ভাবিছা, তেতিয়াহ'লে এট লিষ্ট শুনাকে মই শুনাকে কথা পাতা, দূৰত গৈ নেপাতিবা আক। বুজিয়ে নাপাও নহয়।
অ, তুমি মোৰ মাতটো শুনি পোৱা নাই নেকি?
নাই মাজতে নাই মাজতে যে, মানে একেবাৰে নাহিছিলে মাতটো সেইটো কাৰণে কলো।
অ নহয় মানে, অ হেডফোন মই কানেক্ট কৰি কিনে দূৰলৈ গুচি গ'লে নাপায় মানে ভালকে নেকি? নে কি মানে কথাটো? এতিয়া শুনিছা নাই?
শুনিছো শুনিছো।
অ।
এইটো চাই
এ তাকে মানে এতিয়া মই ভাত আ ভাত এই খাইছে মানে তাৰ লগত আমি হেৰি এ ষ্টেচন যাম। ষ্টেচনত গৈ টিকেট কাটিব লাগে ট্ৰেইনৰ। ট্ৰেইনৰ টিকেট মানে হেৰি আমাৰ ফেমিলীৰ ঘৰৰ মানুহ গুৱাহাটী যাম কৈছে। অ ট্ৰেইনত যায় প্ৰায় মানে। ঘৰৰ পৰা মানুহে ট্ৰেইনত উঠি নোপোৱা, কাটি দিব‌ লাগে। নেটত ইণ্টাৰনেটত মানে সেইটো কাটিব বিচাৰিছিলে মানে সেইটো
হুহ।
তাত পইছাটো বহুত বহুত বেছি নহয় মানে, ইমান বেছি এটা বেছিকে দেখাইছে মানে। সেইটো কাৰণে মো অনলাইন অফলাইন কাটিব লাগে বোলে।
কেন্দই তিনিশ টকাৰ কাৰণে নেকি আকৌ অনলাইন, অ হেৰি, ডাইৰেক্ট যাবা?
নজন নে দহজন আছে মানুহ।
অ অ সেইটো কাৰণে।
দুই তিনিশ মানে দুশ টকা যদি বাচে পাৰ আহে, তে দুহেজাৰ টকা বাচি যাব। সেইটো কথা অ। অ এ চিংগুল হ'লে একো নাই।
মই ভাবিছো চিংগুলৰ কাৰণে আক তুমি কষ্ট তোমাৰ কষ্ট হ'ব ন, সেইটো কথা ক, মানে অ।
সেইটোয়ে আৰু ত যাম অলপ পিছত কাউণ্টাৰ বন্ধ থাকে নেকি কেইদিনমান সময়ত গম পাও নেকি? কি? আ কাউণ্টাৰ বন্ধৰ কথা। ট্ৰেইনৰ টেইনৰ কথা নাজানো ন, অ তিনটা লেকে খোলা থাকে। না বন্ধ থাকে তাৰপিছত, তিনিটালেকে খু বন্ধ থাকে। দছটা পা তিনটা লৈকে থাকে ক ৰাতিপুৱা পা থাকে ক, অ তাৰপিছত তিনটা বজাত আকৌ বন্ধ থাকে। কেইটালেকে হেহ, মই যাবলৈ হ'ল এতিয়া অ গ এ সময় নাই এতিয়া দুটা বজিলেচুন। কোনবা আহিব ট্ৰেইনত। আছে ৰ সুধিছা ন অ। উম উম, ৰ ৰ উম অহ কোৱা এতিয়া কোৱা।
অঁ তুমি তুমি নিজে নাজানা নেকি টিকেট কাউণ্টাৰ কেতিয়া খোলে বন্ধ কৰে।
মই হে কতা নাই ন যোৱা নাই ন।
নহয় তুমিতো তাতে কাম কৰা নহয় সেইটো কাৰণে কৈছোঁ।
অ তাৰপাছত আমাৰ অফিচটো বেলেগ ন।
অ
অহ এই কাউন্টাৰ তুৰটো বেলেগ অঁ, তথাপি মানে খবৰ ৰাখিব লাগে বাৰু মোকতো নিজে কাটিছো টিকেট কাটিছো কিন্তু কিমান টাইমত কি কৰে টাইমবোৰ চেঞ্জ হৈ থাকে নে কিয়ে নে পাহৰি গ'লো আক।
মানে নহয় বেছিকখিনি তুমি জানিব লাগে আকৌ তাতে একেটা ডিপাৰ্টমেণ্ট, বেলেগ বেলেগ মেইন হেৰিটো একে হয় ন ৰেলৱে হয় সেই বেছিক খিনি জানিব লাগে কোনোবাই সুধিলেতো এত
অ এইটো হয় বাৰু সেইটো হয়। উম উম ঠিক কৈছা বাৰু কিন্তু উ সুধি আহিম এইবাৰ নেক্সট বাৰ গ'লে মানে।
উম। ভাতিবেলা ইমান গৰমত।
হুম গুৱাহাটী শ্বিলঙো যাব পাৰে নাজানো গুৱাহাটী গৈ কিনে সতে কি ক কি ডিচাইড কৰে নাজানো। উম উম উম উম‌‌।
উম। হয় বাৰু। ক'ত এতিয়া মানে বাহিৰত আছা নেকি?
অ বাহিৰ
অ ইমান ভালকে নেটৱৰ্ক নাথাকে ন ভিতৰত। এতিয়া কালি হেৰি উম প্ৰিন্ট আউট ধৰা পাঁচ মিনিটত হোৱা কামটো মোৰ পোন্ধৰ মিনিট লাগে। তাৰমানে নেটৰ কাৰণে। ইমান বেয়া আকৌ ভিতৰত ভিতৰত নেটৱৰ্ক মানে অ হোৱাটছএপটো খোলে খোলে নাখাইছিলে ত লেপটপত।
উম এইটো বস্তুটো নেটৱৰ্কৰ ইচ্যুটো বহুত হৈছে ন?
বহুত বহুত এনেই ক'ব গলে ইমান উম নহয় নহয় আমাৰ গাঁৱৰ এতিয়া আমাৰতো সন্মুখৰ খিনিতে আছে ন গাঁওখন, ফালৰ পৰা আহি। তথাপিও নেটৱৰ্ক প্ৰব্লেম আমাৰ
অ।
উম না আজি যোৱা নহ'ল ঘৰতে কৰিম বুলি।
আহ হ'ব দিয়া নহ'লে এতিয়া দছ মিনিট মই যাও ওলাই যাওঁ হা, ঠিক আছে।
ওকে। ঠিক আছে বাৰু মই গধূলিলে ফোন কৰিব পাৰো, সেইটো মনত থবা।
অ অ অহ ঠিক। অ অ হ'ব হ'ব ঠিক আছে।
বাই বাই।